হেল্ল ও হেল্ল' ওঁ হেল্ল' মই তোমাক শুনা পোৱা নাই হেল্ল' মই তোমাৰ মাতটো একেবাৰে শুনা পোৱা নাই হেল্ল' হেল্ল' ও মোৰ মাততো শুনি পাই আছেনে হেল্ল' হেল্ল'
হেল্ল' ও
অঁ এতিয়া এতিয়া শুনি পাই আছো হেল্ল' শুনিছা হেল্ল' শুনি অঁ এতিয়া শুনিছা ভাত পানী খালা
হেল্ল' খালো খালো, তুমি?
খালোঁ দিয়া আজি কি খালা?
আজি মাছ আছিলে।
কি মাছ বনাইছিলে আজি?
এই জিকা দি এনেকে বনাইছিলে তুমি কি খালা।
মই নৰ্মৰ্মেল আই মিন ভাত দালি চবজি সয়াই মোৰ আজি ইণ্টাৰ্ণশ্বিপো নগ'লো মোৰ বহুত কাম আছে। আছিলে মানে ঘৰত কাম খিনি কৰি াই মানে কামখিনি সমাপ্ত হ'ব। তাৰে পিছৰত তাৰে পিছত মই কিবা এটা বনাম নতুনকৈ এটা নতুন ৰেচিপি পি বনাম বুলি ভাবিছোঁ।
ঠিকে আছে ইণ্টাৰ্ণশ্বিপ হ'বনে?
ইণ্টাৰ্ণশ্বিপ আজি টো নগ'লো। আজি মানে মই নজ যোৱাত কোনেও নগ'লে কিন্তু মই ৰাতি মেচ এচ দি থৈছিলো। আৰু সকলোকে কৈছিলোঁ যে মই নগ'লেও তোমালোকে যাবা! আৰু যোৱাৰ আগত ততে ছাৰক কল এটা কৰিবা। খবৰ খাতি স খিনি ল'বা কিন্তু আজি চাওঁ মই গ্ৰুপত মেছেজ দিলোঁ কোনেও নক'লে
অ!
চাগে সোমবাৰৰ পৰাই যাম আৰু ভালকৈ
ঠিকে আছে অ অ! মানে সোমবাৰৰ পৰা আৰম্ভ হ'ব। ব
হয় হয়
কিমান দিনৰ
আহ কিমান দিন বা চলে যিমান দিনেই নচলক কিয় আমাৰ ফ্ৰমখনত আ ত্ৰিছদিনীয়া বুলিয়েই
অ তেতিয়া হ'লে চাগে ত্ৰিছ গিনে কৰিব।
অ সেনেকে নকৰিলেও দেখাব সেই বুলি লাগিব মানে মানে বুজি পাইছা ন মই কি কব ক'ব বিচাৰিছো।
অ অ অ বাকী হেৰি কেতিয়া কি বুলি কয়? উম কোকৰাঝাৰ কেতিয়া যাবা?
মই তোমাৰ আ ছয় জুলাইত মোৰ ক্লাছ আৰম্ভ হ'ব।
অ হ
গতিকে মই পাঁচ তাৰিখ মানে গৈ আহিম। লাগিব এম অ হয় হয় আৰু মোৰ নতুন মোৰ ৰুমত একেলগে থাকিবলৈ নতুন মানুহ এজন আহিব।
অ অ
তেওঁৰ লগত টো চিনাকি হ'ব লাগিব মই
অ ঠিকে আছে।
তেওঁলোকৰ বস্তুখিনিও মই এইটো ৰুমৰ পৰা সিটো ৰুম আনিবলৈ অলপমান সহায়ো কৰি দিব লাগিব।
অ অ অ মানে পাঁচ তাৰিখ চাৰি তাৰিখ সেনেকুৱাত যাবা আৰু
উম হয় হয় গতিকে বেছি দিন নাইয়ে ক'ব গ'লে
বেছিদিন নাই সেইটোৱে
উ বাকী তোমালোকৰ ঘৰত কোনোবা পোহনীয়া জন্তু আছে নি
অ আছে কুকুৰ আছে, মেকুৰী আছে, চৰাইও আছে,
হয় নেকি
উম
ঘৰ নে সেইখন চিৰিয়াখানা?
সেইটোতো মানে উ বুজি লবা আৰু
অঁ অঁ
তোমালোকৰ আছে নাই কিবা
আমাৰ এটা কুকুৰ আছে
অ অ
তোমালোকৰ মেকুৰী মেকুৰীটো নাই মেকুৰী মানে ওচৰে পুছৰে মেকুৰী দুটামান ঘূৰি ফুৰি থাকে সিহঁতক কেতিয়াবা মায়ে ভাত ভাত পানী দিয়ে কেতিয়াবা কাৰণ তেওঁলোকে স সদায় দেখা নিদিয়ে
অ মেকুৰী বোৰ পোহি ফুৰে
সেইটোৱে
উম উ
উম তোমাৰ কুকুৰটোৱে ভাত পানী খালে
খালে খালে খাই পিনে শুব গৈছে
অঁ আজি কি দিলা তাক খাবলৈ
আজি আমাৰো মাছ আছিলে ত' তাইও মাছে খাইছে মাছ এনেকে মানে মানে বেছি মচলা চছলা নিদিয়াকে বইল কৰি দিয়া নিচিনা দিওঁ ন অ সেইটো খালে
উম তাই মানে মাছৰ কাটা চব খাব সেনেকে চোবাই খাব
অ পাৰে এনেই কিন্তু বহুত বেছি মানে একদম বহুত কাইট থাকিলে তেতিয়া হ'লে গুচাই দিওঁ কিন্তু আজিটো ইমান মান ডাঙৰ মাছ আছিলে গতিকে ইমানতো ক ডাঙৰ ডাঙৰ থাকে কাঁইটবোৰ এইটো খাব পাৰে পাৰে ন
উম অ মাছৰ মাছখিনি হয় নেকি তুমি কেনে গম পালা সেইটো তাই কৈছে নি তোমাক
এ সেইটো গম পাই ন থাকোতে থাকোতে কি ভাল পায় কি বেয়া পায়
উম
মিত মাছেদি ভাত খাই মাংস মাংস ইমানো ভাল নাপ মাংসটো এতিয়া ভাল পায় বোলে চুপ বনাই দিছো নাইবা এনেকা এনেই বইল কৰি দিছো সেইটো খাই কিন্তু মাছ এইটো বহি চোৱে বেছি ভাল পায় মানে।
মাছ খাই বেছি তৃপ্ত টিপায়।
অ
উম উ উ তোমালোকৰ কুকুৰটোৱে ফল মূল খায় নে?
খায় খায় কিবা কিবি খায় চব নে খায়। সৰুতে চব খাইছে। এৰিদিলে ক আ আ আপেল, কল, কমলা, আম, লেচু চব খাইছিলে। এতিয়া কিছুমান নাখায়, কিছুমান খায় আৰু কেতিয়াবা নাখায়, কেতিয়াবা খায় মানে তাইৰ মনটোৰ ওপৰত বহুত কথা যে মন গৈছে নে নাই মন গলেহে খাব।
হয় নেকি?
উম।
অ', নাই। আমাৰ সেনেক এতিয়া, আমি খোৱাই পোৱা নাই আমাৰ নাইন নাই, একদমেই নাখায় সি।
অ', খাব দিব লাগে। ভাল হয়, খোৱাটো
নাখায়, আৰু কিনো কৰিম? তাক মানে, সব্জিহেতি সানি দিওঁ ভাত কিন্তু, সি নাখায় খায়, তাক মাংসহে লাগিব খাবলৈ। নহ'লে, সি অকণমানো ভাত মুখত নিদিয়ে।
অ', গম পাইছো।
গতিকে, কেতিয়াবা-কেতিয়াবা বহুত দিগদাৰ হৈ যায়।
সেইটোৱেই, মানে, সদায়তো মাছ-মাংস নাথাকে, ধৰা।
সেইটোৱেই, আৰু যোনদিনাখন
খাই, এইটো কয় যে, এটা, মানে, গ্ৰেভি , দোকানবোৰত। এই কুকুৰ-মেকুৰী দোকানবোৰত
অ, সেইটো সানি কিনে খুৱাই দিয়া নে কি?
আ, সেইটো ই ভাত।
অ', অ', অ'। ঠিকেই আছে, তেন্তে।
অ', সেইটো সহজ হয়। আৰু, বেছি দাম-দামো, মানে অ।
কিমান দাম হয়, সেই এনেকা গ্ৰেভিটোৰ?
এই ফিফটি-ছিক্সটি ৰুপিজ ধৰ লয়, ধৰা
হয়, সেইটো এটা পেকেট, কিমান দিন যায়?
ধৰা, চাৰিবাৰমান ভাত দিব পাৰি। তিনিবাৰ-চাৰিবাৰ।
অ, মানে, দুদিনতে খতম হৈ যাব, আৰু
অ'।
তুমি যদি আগবেলাই অকণমান সানি দিয়া, ৰাতি অকণমান সানি দিয়া। সেনেকে, তোমাৰ দুদিনহে। গ'ল হয়নে? উম।
সেইটো, মানে, বস্তুটো দিবলৈ সুবিধা। আৰু আমি ৰাতি তাইক, ধৰা, তাই ৰাতিপুৱা ভাত নাখায়। ৰাতিপুৱা ভাগত তাই একো নাখায় বুলিও ক'ব পাৰি, মানে। ড্ৰাই ফ্ৰুট খাই, এনেকে, কুকুৰৰ যোন। ড্ৰাই ফ্ৰুট আৰু দুপৰীয়া ভাত খাই। কিন্তু, দুপৰীয়া যোনটো বস্তু দি ভাত খাইছে, সেইটো দি ৰাতি ভাত নাখায়। তাই, ৰাতি, বেলেগ দিব লাগিব।
হে এ?
উম, গতিক। কে, আমি সেনেকে চাৰি দিনমান যায় আৰু, ধৰা, এট। এটা বেছ, এটা এইটো, মানে, যিটো হেৰিটো থাকে, খানাটো থাকে।
অ', অ', অ'। আৰু সেই খানাটো কুকুৰ মেক কুৰি কাৰণে খুব পুষ্টিকৰ মই শুনিছোঁ।
অ ভাল হয়।
উম।
মাজে মাজে দিব লাগে সদায় নিদ। দিলো।
অঁ সেইটো ফ্ৰিজত থৈ দিব পাৰে নেনে? অঁ
উ
এইটো মানে কেনেকুৱা অকমান জুলিয়ানে অলপমান এ গোটা পদাৰ্থও আছে।
এ এনেকে মিক্স হয় ধৰা জুলীয়াও আছে গোটাও আছে। দেখি পালে কিছুমান মানুহে সেইটো বস্তু ঘীনে কৰিব। মানে অকমান দেখাত কিবা ধৰণৰ খাম কিয় মই সেই। ত' সেইটো কুকুৰ মেকুৰী খাদ্য হয়।
হয় নেকি? মই মোৰ কেতিয়াবা কেতিয়াবা বহুত এই যে ইংৰাজীত যে শব্দটো কি বুলি কয় কিউৰিয়চিটি। মোৰ বহুত। কিউৰিয়চিটি যায় কেতিয়াবা, কেতিয়াবা ইহঁতৰ খানাটোনো কেনেকুৱানো খাবলৈ? এবাৰ খায়েই চাওঁ নেকি? মোৰ খুব মানে বিৰাট ইচ্। ছা যাই আৰু কেতিয়াবা, কেতিয়াবা বাট মই কেতিয়াও কৰি পোৱা নাই তেনেকুৱা কাম।
অ সেইটো কিন্তু যিটো মানে পনীয়া। খাদ্যটো এইটো মই ক'লো যে ভাতৰ লগত দিব পাৰি। এইটো বহুত বেয়া গোন্ধাই।
বেয়া গোন্ধাই নেকি? হেল্ল'?
অ।
বেয়া গোন্ধাই নেকি?
কোৱা বাকি বাকি। ৰাস্তাৰ কুকুৰ চুকুৰক কেনেকে খানা দিয়ে নাই?
ৰাস্তা কুকুৰ চুকুৰতটো আমাৰ ইয়াতে সিমান নাই। মানে এতিয়া মই স্কুটিখন। চলাই গ'লে ক'ৰবাত এটা দুটা দেখো সেনেকে এতিয়া আমাৰ ঘৰৰ ওচৰত নাই তেনেকে। কে?
অহ
আৰু তুমি দিয়া নে নাই ৰাস্তা?
মই দিওঁ আমাৰ আছে কেইটামান এনেকুৱা। এনেকুৱা ওচৰতে। সদায়তো দিব নোৱাৰো। সময়ো নাপাওঁ। কেতিয়া মই মানে বেগত মোৰ থাকে হেই হেৰিতটো এইটো যোনটো বিস্কুটৰ নিচিনা খানা পায়।
হয় নেকি?
সেইটো লগত থাকে গতিকে সেইটয়ে দিওঁ ভাত। তো বহুত কমেই ধৰা মাানে নাইে বুলি ক'ব পাৰি এতিয়ালৈকে চাগে মই তিনিবাৰ চাৰিবাৰ মানহে দিছো মাত্ৰ। ভাত। ত' তেনেকে আৰু মিলাবও মানে ঘৰ আহিম আকৌ বনাই লৈ যাম সেনেকুৱা হয় ন ত মই সদায় মানে বি। কুট কিনি দিওঁ আৰু নহলে বা শুকান। খাদ্যটো। সনেকুৱা।
অ বুজিছো বুজিছোঁ।
উম।
তোমালোকৰ সেই যে বেগত যে কুকুৰৰ কাৰণে খানা লৈ যোৱা সেইটো কিমান দাম পৰে?
সেইটো মই সৰু সৰু পেকেট ৰাখো ধৰা বিশ টকা ত্ৰিশ টকা চল্লিশ টকা কেতিয়াবা তেনেকুৱা।
অ সেইটো মানে পেডিগীৰ নিচিনা নেকি?
অ পেডিগ্ৰীে পেডিগ্ৰ্ৰী নিচিনা নহয় এটাত পেডগ্ৰী আৰু এনেকুৱা পাই নহয় বেলেগ বেলেগ মানে ব্ৰেণ্ডৰ সেই সেনেকুৱা যিটো পাওঁ কিনিব সেইটোৱে লৈ যাওঁ আৰু অ অ অ।
অ বাকী এতিয়া কি কৰিবা শুবা?
এতিয়া অলপ টাইম আছো তাৰপিছতে হোমগে।
অ ময়ো আজি শুইয়ে থাকোঁ আৰু।
অ অ। ঠিকে আছে।
ঠিক আছে বাৰু দিয়া। হম উম দিয়া ৰাখিছো দিয়া কল চল কৰিবা মাজে মাজে হা উম দিয়া। গুট নাইত